হেল্ল'! নমস্কাৰ নমস্কাৰ। সু প্ৰভাত।
হয়', কি কৰি আছে এতিয়া?
কি কৰিছা?
অ', মই আছো এনেই বাহিৰতে অলপ গৰমৰ কাৰণে অলপ তেনেকে।
অ' মইও এনে আছো, এনেই বহি আছো।
হয় হয়। আপুনি আপোনাৰ মানে ডেইলি মানে দৈনন্দিন জীৱনটোক কেনেকে মানে চলায়, ৰাতিপুৱাৰ পৰা ৰাতিলৈকে?
ৰাতিপুৱা পৰা ৰাতিলৈকে বুলিবলে হ'লে আৰু মইতো কি তেনেকে জব তব একো কৰা নাই, হাউচ ৱাইফ হয়।
হয়।
তাতে ভাত পানী বনাও ৰাতিপুৱা। এতিয়ালৈকে স্কুলত পঠাব লগীয়া তেনেকে বাচ্ছা চাচ্ছা হোৱা নাই। অ', সেইটো কাৰণে কামতটো ইমান ব্যস্ত নহয় আৰু ঘৰৰ কামতে, এ কামতে ব্যস্ত মানে ভাত পানী বনোৱা ঘৰটো ভালকে চোৱা চিতা কৰা ঘৰৰ কাম বোৰ কৰা আৰু তাৰপিছত ভাত পানী খুৱাই মেলি মানুহজনক ডিউটিলৈ পঠিওৱা তাৰপিছতে, সৰুকে গাহৰি ফাৰ্ম এটা আছে সেইটোতে চোৱা চিতা কৰা আৰু।
অঁহ।
সেইটোয়ে পোহপাল দি আছো।
হয় হয়।
সেইবোৰে কাম আৰু তাৰপিছতে এনে কিবা কিবি ঘৰত ভাৰী এ, বাৰীবোৰ চাফা কৰা। ফুল চুল এনে ফুল ৰুই ভাল পাওঁ।
অ' অ' অ'।
ফুল ৰুও এনে
তাৰপিছতে, এনে খেতি বাতি শাক পাচলি ৰুই ভাল পাওঁ ভালো লাগে বাৰু।
হয়।
শাক পাচলি ৰুও তেনেকে এইবোৰ চোৱা চিতা কৰা সেইবোৰ চাফা কৰি মেলি থাকো আৰু ঘৰতে।
তাকে ইমান গৰম পৰিছেটো গৰমটো দিনত চাগে অসুবিধাই হয় কৰিবলৈ ৰাতিপুৱা সোনকালে কৰিলেহে
অ' ৰাতিপুৱাতে মই সোনকালে আজৰি কৰি এতিয়ালে মানে ইমানটো টাইমলে একদম আজৰি হৈ থাকো আৰু এনে।
হয় হয়। বাকী এনে
একদম ৰ'দটো দিলে বহুত গৰম হয়।
হয়' হয়' হয়। এনেই এতিয়া গৰমত ক'ৰবাত ঠাণ্ডা জেগাত ফুৰিবলৈ যোৱা কথা ভাবিছেনে তেনেকে গৰমৰ বন্ধত?
তেনেকেই মই এতিয়া ফুৰিবলৈ যাবলৈ এতিয়া সময়টো নহ'ব নিমিলিব চাগে। ফুৰিব যোৱা প্লেনিং নাই বাৰু।
অ'।
এনেই ঘৰৰ কামতে ব্যস্ত আৰু। ফু ফুৰিবলৈ যোৱা নহ'ব চাগে এইটো গৰম বন্ধতে।
অ অ এনে আগতে অসমৰ বাহিৰে কৰ'বাত গৈছানে তেনেকুৱা?
অসমৰ বাহিৰত মই অৰুণাচল এনে এদিনীয়াকে গৈছো মানে। ফুৰিব যোৱা মানে এনে অকণমান।
অ মানে বনভোজৰ নিচিনা চাগে।
অ বন ভোজৰ নিচিনা তেনেকে গৈছো আৰু এনে মোৰ লগ লগৰ আছিলে জোনাই জোনাই গৈছো জোনাইৰ পৰা অৰুণাচল তেনেকে গৈছোঁ। জোনাইৰ পৰা অৰুণাচল ওচৰতে নহয় জানো?
উম উম।
বেছি বেছি টাইম নালাগে আধা ঘন্টা মানতে পাই যায় মানে।
অঁ অঁ।
অ এনেকুৱা তেনেকে গৈছোঁ বনভোজ খাবলৈ গৈছোঁ।
এনেই এতিয়া কৰ'বাত যাবলৈ মন তেনেকুৱা জেগা যেন এনেকুৱা এদিন যাম? গৰমত তেনেকুৱা জেগা আছে?
তাকেই যাবলে মন এটা আছে বাৰু।
মানে সপোনৰ যিটো মানে ভ্ৰমণ আৰু মানে সপোনত ভাবি থৈছে যে এদিন যাম আৰু সেইটোত।
মই
যাবলে মন এটা আছে নগাঁও ফালে এ মৃত্যুঞ্জয় মন্দিৰ যে।
অ হয় নেকি?
অ সেইফালে যাবলৈ মন এটা আছে এইবাৰ যোৱা প্লেনিং কৰা নাই কিন্তু পিছলৈ মানে যোৱাৰ মন এটা আছে আৰু ইচ্ছা এটা আছে সেইটো। সেইটো চোৱাৰ। আপুনি গৈছে নেকি সেইফালে?
মোৰ কব গ'লেতো মোৰ ঘৰ নগাঁৱতে।
হয় নেকি অ অ সেইটোতো নিশ্চয় দেখিছে।
অ গৈছোঁ তাত আৰু সেইফালে গ'লে আপুনি ইফালে আমাৰ বৰদোৱাৰটোও চাই আহিব পাৰিব। বৰদোৱাখনো বহুত ধুনীয়া কৰিলে এতিয়া।
হয় হয় হয়।
সেইটো।
বৰদোৱা সত্ৰ মহাপুৰুষ মাধৱ শংকৰদেৱে
হয় হয়।
অ তাতে।
অ মানে অকণমান দূৰ হ'ব।
হয় হয় হয়।
বিশ পঁচিশ কিলোমিটাৰ মানে হ'ব তেনেকুৱা।
অ হয় নেকি একেবাৰে চাই আহিব পাৰি আৰু।
অ পাৰো বুলি ক'লে বিশ মানে ৰাস্তা ভাল আপোনাৰ বিশ কিলোমিটাৰ টো আপোনাৰ দহ-পোন্ধৰ মিনিট।
অঁ', হয়-হয়-হয়। অঁ', মৃত্যু সেই বিষয়ে এনেই মৃত্যুঞ্জয় পৰিৱেশ টো কেনেকুৱা মানে, এনেই মোবাইল আছে এইটো বহুত ভাল লাগে বাৰু বহুত ডাঙৰ, বহুত- উম' ভাল লগা এটা পৰিৱেশ হৈ থাকে ন।
অঁহ', সেইটোৱে। আৰু মানে এটাই ভাল তা'ত মানে বতাহ দিয়ে গছ-গছনি আছে। আৰু চাৰিওফালে মানে সেউজীয়া খেতি পথাৰ আৰু। সেইটো ভাল হয়-হয়, পথাৰৰ মাজত অকণমান- সেউজীয়া অঁ', -অঁ', মানে মেইন ৰোডৰ পৰা- তিনি কিলোমিটাৰ মান সোমাই পেলাই'হে যাব লাগে তেনেকুৱা। পথাৰ মাজত আৰু পৰে। ঘৰ-দুৱাৰ তা'ত এতিয়া বনাইছে চাগে।
অ', -হয় নেকি, তা'তে হয়।
হয়।
অ', তা'তে পুলিচ থানা কিবা আছে নেকি? তেনেকে পুলিচ বিলাক যে প্ৰায় তা'তে এক্সাৰচাইজ- কৰা দেখিছো, তা'তে কিবা ৰাণিং কৰা দেখিছো। মই ভাবো তা'তে মানে
হয়। মানে প্লেচ জেগাতটো মানে বহল, আহল-বহল পুৰা মানে- ফিল্ডৰ নিচিনা মানে খেলপথাৰৰ নিচিনা পুৰা। ডাঙৰ জেগা আৰু মানে চৰকাৰী মাটি আৰু সেই তেনেকুৱা। অ', চাফ-চিকুণ কৰি ৰাখিছে। গতিকে তেনেকুৱা কিবা-কিবি হেৰিত নিয়ে।
অ', -অ', -সেইটো কাৰণে। মই এনেই ভিডিঅ' চাই- থাকোতে মৃত্যুঞ্জয় মন্দিৰৰ বিষয়ে এনেই, বিষয়ে নাচাওঁ- খালী এনেই ৰিলচবোৰ কিবা ওলাই যে তা'ত মানে চাওঁ এনেই- এক্সাৰচাইজ কৰা পুলিচবিলাক বহুত ভাল লাগে মানে তা'তে।
অ', -অ',। এনেই তেনেকুৱা কিবা কেম্প-চেম নতুনকে বঢ়াইছে যদি নাজানো। কিন্তু এনেই তেনেকুৱা নাই, জেগাতটো খালি বহল কাৰণে আঁতৰৰ পৰা মানে- ট্ৰেনিংৰ কাৰণে দিয়ে আৰু।
অ', -অ', -হয় নেকি।
হয়।
ঠিকে আছে। কি আপুনি ফুৰিব নাযায় কৰ'বাত অসমৰ বাহিৰত?
অঁ', -অসমৰ বাহিৰত যোৱা নাই এইবাৰ। গৰমত মানে এই দাৰ্জিলিং যাবলৈ মন যায়, খুব মন যায় আৰু।
অঁ', গৰমৰ দিনতো ভালে লাগে আৰু তা'তে।
কিন্তু এতিয়া তেনেকে সুবিধা সময়ত উদ্যোগ একোৱে মিলা নাই। বোলো যেতিয়া মিলে বোলো-
অ', সময়তো তেনেকুৱাই মানে যিমান ডাঙৰ হৈ গৈ- থাকিবা সিমানে সময়বোৰ নাটনি হৈ যায় তেনেকুৱা আৰু। সৰুতে বহুত সময় থাকে, চিন্তাবোৰো বহুত কম। দায়িত্ববোৰ কম, এতিয়া ডাঙৰ হৈ গৈ আছে দায়িত্ব বাঢ়িছে- চিন্তা বাঢ়িছে।
হয়
সময়ো নাটনি হৈছে তেনেকোৱা নিচিনা আৰু
নোৱাৰে।
উম এতিয়া কিহে খালা ভাত?
ভাত খালো মানে দালি ভাজি আচাৰ তেনেকেই আৰু গৰম গৰম আৰু কিমান এ একো বনাই থাকিবলৈও ভাল লগা নাই।
ভাল নালাগে। হয় হয় সেইটো হয় চিম্পলকে বনাই সে খায়।
অ, সেইটোৱে। বাকী আপুনি কি বনালে?
মই বনালো মাংস বনালো বনাই মেলি খাই আজৰি হৈ এতিয়া এনে আছো।
আপোনাৰ মতে হয় হয়
এ বতৰতো আজি অকনমান ভাল। ভাল মানে কি বৰষুণ দিলে, বৰষুণ দিলে তাৰপিছত হাৱা মৰা নাই কিন্তু দেই।
অ মানে ডাৱৰ আছে যদিও মানে
উম নাই-নাই একদম গৰম হৈ আছে অ। খালি ফেনৰ হাৱাত অকনমান বহিব পাৰি আৰু তেনেকোৱা হৈছে পৰিৱেশ, এ-এ ৰ'দটো দিলেতো ফেনৰ হাৱাও পুৰা গৰম হৈ থাকে নহয়।
সেইটোৱে-সেইটোৱে। তাকে।
আৰুৱে মূৰ ঘূৰাই যায়।
হয়।
বাহিৰৰ কিবা গছৰ তলত তেনেকে তেনেকেই বহিব লগা হয় আৰু।
এনে কি শাক পাচলি ঘৰত কৰা হৈ আছে?
কি কৈছে?
কি শাক-পাচলি ঘৰত কৰা হৈ আছে?
শাক-পাচলি মোৰ সৰুকে ৰুই থৈছো এ কোমোৰা ৰুইছো তাতে তিয়হ লগাইছো তাতে দুন্দুলি লগাইছো, আৰু লেচেৰা তেনেকে কিবা কিবি আৰু।
অ মানে স প্তাহটো চলিব পৰাকে দুখৰটো হ
তেওঁ যাতে কিনিব নালাগে আৰু।
তাকেই কিনা বুলি ক'লেতো আজি কালিতো মানে
কিনা বস্তুটো খাবলে ভয়ে লাগে, ভয়ে লাগে হয়-হয়।
বিষ খোৱাৰ নিচিনাহে হয় খোৱাৰ নামত ইমান-ইমান সাৰ সুৰ দি বনাই।
উম উম উম হয়-হয় আৰু কিনা বস্তুটো বেছি হয় বেছি-বেছি দিন নাথাকে মানে আজি- আজি গধূলি কিনি আনিলে কাইলৈ দিনটোলে কাইলৈ দিনটোলে একদম বেয়াই হৈ যায়, চব গেলি পচি শেষ হৈ যায় আৰু।
গেলি যায়, হয়।
গেলি যায়, নযায় এ সেইকাৰণে মানে এইটো সাৰ দিয়াৰ কাৰণে হয় আকৌ।
অ'।
বেছিকে সাৰটো প্ৰয়োগ কৰে আৰু সেইটো কাৰণে পতককে গেলি যায় পতককে বেয়া হৈ যায়, আমাৰ আকৌ ঘৰত ঘৰত ৰোৱাটো এনেই গোবৰ সাৰ দি দিলে হৈ যায়। আৰু গোবৰ সাৰে অ', গোবৰ সাৰ দিলে মানে ভাল হৈ যায় আৰু বেলেগ সাৰ দিব নালাগে আৰু।
হয়।
একদম নেচাৰেলি হৈ যায় আৰু।
অ', সুষম খাদ্য বুলি ক'লে আৰু সেইকেইটাই। সেইটোৱে, অ' অ' ঠি ঠিক আছে বাৰু দিয়া।
ঠিক আছে।